হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'! অ' কি কৰিছা? তোমালোকৰ ফালে বৰ
এই এখন কিতাপ চাই আছিলো। অঁ দিয়া নাই, দিব আৰু। মানে মে
অহহ অ'।
মানে হৈ আছে আৰু অকমান গধূলি কৰি অহ অহ। গধূলি সময়ত মানে ইমান বৰষুণ দিয়ে।
বিয়া কৰিছে।
অহ অহ।
বৰষুণৰ কাৰণে কতো যাবাই নোৱাৰি কবাত গ'লেই বৰষুণ দি থাকে খালি। প্ৰত্যেক মুহূৰ্তত বৰষুণ বৰষুণ বৰষুণ।
অহ অহ তুমি কালি ক'বাত যোৱা বুলি শুনিছিলোঁ অহ হেল্ল'
অহ তোমালোকৰ ফালে কি কয় এইটো। বৰষুণহলে বানপানী হয় নেকি অ অ বানপানী হয় নেকি।
নাই আমাৰ ইয়াতে বানপানী নহয় মানে পাহৰুৱা ঠাই যে।
পাহাৰ যে।
মানে পানীতো নামি আহে অ। অঁ ইমান পাহাৰত নহয় অঁ বেছি ওপৰত উঠিব না
মানে কিমান মান পাহাৰ হ'ব পাৰে।
বেছি নহয় আমাৰ মেন অঁ অঁ অঁ। মেন ৰাস্তা পৰা মানে এঘৰ মানুহ।
উম গম পাইছোঁ বাৰু।
পায় যায় অঁ বেছি ওপৰত নহয়।
অঁ অঁ অঁ বেছিও পাহাৰ নহয় তোমালোকৰ তোমালোকৰ ৰাস্তাটো কেঁচা ন পাহাৰৰ ৰাস্তাটো।
আগতে আছিল কেঁচা অহ এতিয়া পকী কৰিছে।
কিমান বা কি হয় তোমাৰ কি কয় এইটো তোমালোকৰ। এইটো তলত বানপানী হয় ন বহুত বেছি বৰষুণ দিলে
অহ ৰাস্তা ধ তাৰমানে এই নলা বিলাক বন্ধ হৈ হৈ আছে যে
আজিকালি আমাৰ কি কি আছিলে তোমাৰ জালুকবাৰীত আগত। এ বৰষুণ দিলে বানপানী হোৱা চান্স আছে। মালিকত হোৱা নাছিল বৰষুণ হৈছিলে বানপানী আজিকালি সেই দুটা জাগাতে মানে প্ৰথমতে একদম বানপানী হয় কিয় বা হয় নাজানো আৰু যিমানে দিন যাই আছে বানপানীৰ সমস্যাটো বাঢ়িয়ে যাই আছে।
নহয় বানপানী কি হয় জানা এই পলিথিন জাবৰ জোথৰ এই। এই পলিথিন জাবৰ জোথৰ এইবিলাক। তাৰ মানে নলা বিলাকত পেলাই আহে বা ৰাস্ত ৰাস্তাৰ ওচৰতে পেলাই মেইন ৰাস্তাতে পেলাই সেইবিলাক ধৰ কুকুৰ বান্দৰে। টানি লৈ কিনে কিনে নালাত পেলাই দিয়ে দিলে নালাৰ পানীৰ। এইবিলাক জাম হৈ যায় নহয় পানীতো কোনফালে আহিব।
অহ অহ। গম পাইছোঁ গম পাইছোঁ হয় সেইটো হয় এইটো আমাৰ মানুহৰো। ভলিয়াচোন যে এইবোৰ কিয় কৰেই হয় ন ধুনীয়াকে তুমি মিউনিচিপালে দি দিয়া নিব আহে ঘৰতে মাহ মাহত অলপ পইচা দিলে হয়। আৰু তোমাৰ কোৰি দি। ক'ব নালাগে বাৰু কিন্তু ধৰা উপায় নাই আৰু কি কৰিবা।
অহ অহ অহ নহয় আগতে অহ কোৱা। নহয় আগতে তাৰ মানে এনেকৈ নিয়া হৈছিল আমাৰ ঘৰৰ পৰা জাবৰ-যোথ টন বিলাক নিয়া হৈছিল মা মাহৰ মূৰত মানে ত্ৰিছ টক অ ত্ৰিশ টকা দিয়া হৈছিল কিন্তু আ আজিকালি অ মাহৰ মূৰত দিয়া হৈছিল ত্ৰিশ টকা কিন্তু আজিকালি নিনিয়েই মানে ৰাস্তাতে পেলায় নিনিয়ে
কিয় বা সেইটো গম নাপাও নহয়
অহঁ
নিজে আৰু কি জানানে চাফ চিকুণতাটো ভয় মানুহে অত ত'ত তোমাৰ যাবৰ যথৰ নে সেইটোৰ কাৰণে তোমাৰ কি হয় বানপানীও নহয় আৰু দুৰ্গন্ ন্ধ নহয় আৰু ধুনীয়া পৰিৱেশ হৈ থাকে কিন্তু এতিয়া যদি তোমাৰ সিহঁতে লৈ নাযায় মানুহো ন ক'ত পেলাই থাকিব সেইকাৰণে য'ত পাই ততে পেলাই আৰু কিন্তু এটা ভাল নিয়ম হব লাগে দিয়াচোন জাগাও চাফ চিকুণ হৈ থাকিব পৰিৱেশ ত ধুনীয়া হৈ থাকিব মাহ মানুহৰো সমস্যা নহয় বানপানীৰো সমস্যা নহয়
অ সেইটো হয়
তোমাৰ মতে ইয়াৰে উপায় কি হব পাৰে যে এইটো হাত মানে মানে কি তোমাৰ মানে চলিউচন হব পাৰে ইয়াৰে মানে উপায় কি এইটো সমস্যাৰ তোমাৰ মতে
মানে তাৰমানে কি জানা নিজৰ নিজৰ ঘৰত বাওনডাৰীত মানে অৰ গাটা খান্দি কিনে তাত জাবৰ বিলাক পেলাব লাগে ঘৰত পলিথিন
টো মাটিৰ প্ৰদূষণ হ'ব
নহ নহয় এতিয়া ৰাস্তা ঘাটে যি পেলাইছে এইটোতো প্ৰদূষণ হৈছে না গাতা খান্দি নহয় এইবিলাক পুৰি পুৰি কিনে
পুৰিলে তোমাৰ বায়ু প্ৰদূষণ হব
সেইটোয়েতো মানে কি কৰা মানে পলিথিনটো বন্ধ কৰিব লাগিব এতিয়া পলথিনটো বন্ধ কৰিবতো নোৱাৰিব
পলিথিন পলিথিন তোমাৰ কি হয় অলপমান বেলেগ ব্যৱস্থা কৰিব পাৰা পলিথিন অনাৰ সলনি তই
নহয় কি কিছুমান বস্তু ধৰ মিঠাতেল মিঠাতেলতো ধৰ বেলেগতটো আনিব নোৱাৰো কাগজৰ হেৰিত টো আনিব নোৱাৰিব
অ নোৱাৰা নোৱাৰা ভিজি যাব
গাখীৰ কিছুমান বস্তু এনেক
শিৰ সেইটোৱে সেইটোৱে আৰু তোমাৰ তোমাৰ তাৰে উপায় বেলেগ উপায় যিটোত তোমাৰ নিব পাৰি সেনেকুৱা ওলাব লাগে হয়নে এতিয়া ধৰা তোমাৰ চব্জি বা চব্জি পাচলি সেইটো আমি ত ধুনীয়াকে তোমাৰ ঘৰৰ পৰা ঘৰৰ কাপোৰৰ বেগ নিব পাৰো কাগজৰ বেগ নিব পাৰো হয় নে আৰু সেইটো তোমাৰ কি হয় আকৌ তুমি ব্যৱহাৰ কৰিব পাৰিবা সুন্দৰকৈ ত বেছি বস্তুতে এনেই নাযায় আৰু প্ৰদূষণো নকৰে আমি যিমান পাৰো মানে তোমাৰ কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে
অঁ নহয়, এইটোও ব্যৱস্থা আছে। মিঠাতেল বা গাখীৰ এনেকুৱা কাগজেৰে যদি বনাব পাৰিম নাই, কিছুমান ডাঠ কৰি কিনে।
পাৰি আৰু বা - বা এনেকুৱা হ'ব লাগে যে ঘৰৰ পৰা কিবা নিয়ম হ'ব লাগে ন। তোমাৰ, মানে গাখীৰটো বাৰু ঘৰত দি যায়। দিয়াচোন কিন্তু কিছুমান নিদিয়ে, যিখিনি দি যায়টো আমাৰ প্ৰব্লেম নাই। সিহঁতৰ পলিথিন ব্যৱহাৰ নহয়, ঘৰতে দি যায় কিন্তু- দি সকলে তোমাৰ ল'বই লাগিব, কিন্তু তাৰে উপায় ওলাব পাৰি আৰু।
অ', পাৰে, পাৰিলে পাৰে ওলাব কিন্তু এতিয়া- ভাল হৈছে, মানে ফাইন ধৰি দিছে।
গম নাপাও দেই, এইবোৰ কি যে হৈ আছে আৰু তোমাৰ। কেইটামান মাহ কেইটামান মাহৰ আগত যে এমাহ দুমাহৰ আগত যে মালিগাঁওত ইমান ভাল- পানী হৈছিল। সেই বানপানীত তোমাৰ এজনী ছোৱালীও ঢুকাইছিলে মানে, নামাত পৰি গৈছিলে।
ছোৱালী নহয়, তিৰোতা এজনী। অ', গম পাওঁ।
হয়, তেওঁ ডিউটিৰ পৰা আহি আছিলে। কামৰ পৰা আহি থাকোঁ- তে পৰি গ'ল। এতিয়া তাইৰনো কি মূল, এতিয়া হয়নে। নহয় কোৱাচোন, এতিয়া সেইবোৰ শাল বোৰ, যিবোৰ এনেকুৱা শাল নালা আছে। সেইবোৰ ধুনীয়াকে- উম্, বা তোমাৰ মাৰি দিব লাগে হয়নে, তেতিয়াই ভাল হ'ব বস্তু। নহ'লেতো তোমাৰ সমস্যাটো হৈয়ে থাকিব।
অ', যোৱাকালি অ', যোৱাকালি বৰষুণত মানে ইমান বানপানী হৈ গৈছে। এই আমাৰ ওচৰৰে, সেইখিনি মানে- স্কুটিবিলাক মানে পৰি পৰি গৈছে।
ইয়ে ইয়ে, ইমান যে কষ্ট এইবোৰো, হয় হয়। গম পাওঁ মই বহুত কষ্ট দিয়ে এইবোৰত।
কিন্তু বানপানীটো নাছিল নহয়। এই মানে গাওঁ অঞ্চলতহে আছিল, নহয় গাওঁ অঞ্চলতহে আছিল। আমাৰ এই চহৰ অঞ্চলতটো এনেকুৱা বানপানী নাছিল, মানে এইটো কি এতিয়া কিহৰ কাৰণে বানপানী হৈছে ইমান।
এই এতিয়া তোমাৰ ৰাস্তা তোমাৰ ভালই হোৱা নাই, কিবা-কিবি অলপ গণ্ডগোল মিলা নাই চাগে, সেইটোৱে ভাবোঁ। সেইটোৰ কাৰণে মিলালে ঠিক হৈ যাব আকৌ।
অ',
গুৱাহাটী চহৰখনত বানপানী ভাবাচোন তুমি।
সেইটোতো, হেঙেৰাবাৰী এই বিলাক কিমান বানপানী হৈছে।
আমাৰতো এনেকুৱা ধৰণৰ, এনেকুৱা সেও নাই কিবা বহুত। তোমাৰ নদীৰ পানীতো নোসোমাই, আমাৰ যিখিনি বানপানী হয় সেইখিনি নদীৰ- পানী হয়, সেইখিনি তোমাৰ বৰষুণৰে পানী হয়।
অ', তোমালোকৰটোতো বানপানী নহয় অ'। অ', বৰষুণৰ পানী।
অ', নদীৰ পানী এৰি দিয়া, নদীৰ পানী নহয়। এইবোৰ বৰষুণৰে বানপানী হয়, সেইখিনি পানীত- তোমাৰ বস্তু ভালকে- মানে চম্ভালিব পৰা নাই বা মেনেজ কৰিব পৰা নাই। সুন্দৰকৈ, ভালকে যদি মেনেজ কৰে ভাল হ'লে হয় আৰু।
অ অ অ নহয় মেইন হৈছে ট্ৰেইন নলাবিলাক চোৱাচোন আমাৰ ওচৰৰে নলাটো ইমান ধুনীয়াকৈ বনাই গৈছে কিন্তু ওপৰৰ পৰা মানে জাবৰ জোথৰ আহি কিনে মানে নালাটো বন্ধ কৰি দিছে
অ
এইটো এইটো সাধাৰণ নলাটোতেটো গম পায়
অ অ অ তেতিয়া জাবৰবোৰ যেতিয়া তোমাৰ জাম খাই থাকে পানীবোৰ যাব কেনেকে
অ এতিয়া ধৰ অ এতিয়া নলাই দি নাযায় পানীটো ওপৰেদি যায় আৰু জাবৰ বিলাক ওপৰেদি যোৱা কৰিছে এতিয়া তেনেক এতিয়া ৰাস্তাটোতো বেয়া হৈ গৈছে আৰু পাহাৰৰ গোট গোটেইবিলাক নামি আহে জাবৰ বিলাক গোটেই নামি আহে এইটো উদাহৰণ আমাৰ ইয়াৰ ওচৰত নলাটোৰে উদাহৰণ দিব পাৰি
ঠিকে কৈছা বাৰু সেইটোয়ে আৰু কি কৰিবা এতিয়া উপায় নোহোৱা হৈছে চবপিনে আমাৰ জনসাধাৰণ মান মানুহৰে কবিব লাগে তোমাৰ ওপৰৰ মানুহবোৰৰ টো একোৱেই নহয় জনসাধাৰণ বোৰে ভুগি থাকিব লাগে বানপানীৰ সমস্যা অমুক সম কুচিয়া কিবা বন্ধ হলে আমাৰো বন্ধ হয় পুতুককে হয়নে
অঁ আৰু মেইন হৈছে নলাবিলাক নলাবিলাক চাফ চিকুণকৈ থাকিলে পানীটো ধুনীয়া কৰি যায়
সেইটোৱে
মানে পলিথিনটো বাদে আৰু বেলেগ বহুত ধৰণৰ বস্তু পেলায় ধৰ জোতা চেণ্ন্দেল এইবিলাক এইবিলাকো ডাঙৰ ডাঙৰ খা মানে অ ডাঙৰ ডাঙৰ ধৰ জাবৰ য'ত পেলাই তাতে পেলাই দিব লাগে এই ওচৰত পেলালে কি হ'ব একো নহয় অ মানে এনেকুৱা মানে ঘৰৰ মানে দুৱাৰ মুখতে পেলাই থৈ যাব এনেকুৱা লাগে
উম এ এনেকুৱা হলে তোমাৰ কি কবা আৰু এতিয়া ঘৰে ঘৰে মানুহক যাই কেনে বুজাব নোৱাৰা নহয় মানুহবোৰৰ নিজৰে জ্ঞান আছে চবৰে আজিকালি জানে কি জ্ঞান কি সমস্য এইবোৰ সমাধান নিজে ওলাব নিজে যিখিনি নিজৰ হাতত তাকে খিনি কৰিব লাগে হয় নে
অঁ সেইটো ব্যৱস্থা ল'ব লাগে অ হয় এইটো তাৰমানে কি জান ফাইন ধৰি দিব লাগে এতিয়া ফাইন ধৰিছেতো এইটো নিয়ম ওলাইছে ফাইন মানে য'তে ত'তে অ মানে য'তে ত'তে মানে জাবৰ পেলাব নোৱাৰিব অ আৰু ধৰ কিছুমান ঠাইত এনে ৰাজহুৱা স্থান নদী পেচাব বিলাক এইবিলাক কৰে এইটো টো বেয়া না য'তে ত'তেটো পেচাব কৰাটোতো ভাল নহয়
আৰু তোমাৰ কি নাম আছিলে এই তুমিও পুৰিবা নালাছে জাবৰ প্লাষ্টিক শ্লাষ্টিক নুপুৰিবা মইও নুপুৰো
অ অ
য'ত ত'ত নেপেলাম মিউনিচিপালিটি টো আকৌ আৰম্ভণি কৰি দিব লাগে হয় নে তেতিয়া মানে মানুহে ধুনীয়াকে দিব পাৰিব, আৰু মানে এ এতিয়া আজিকালি দিব আৰু মানুহৰ যাবৰ পেলাও এটা সমস্যাৰ দৰে হৈছে।
নহয় হেৰি কৰিব লাগে, ডাষ্টবিন দিব লাগে বাহিৰত।
অ ডাষ্টবিন সেইটোৱে টো কৈ ডাষ্টবিনত পেলাই কেনে লৈ গলে হ'ল। ঘৰে ঘৰে আগে আগে ঘৰে ঘৰে ডাষ্টবিন এটা থ'ব লাগে।
সেইটোতো ডাষ্টবিন নিবও ভাল, নহয় ইটো নহয় এনিচি পালৰ পৰা এইটো ডাষ্টবিন দিব লাগে, ডাঙৰ কৰি দি পাই।
অ অ অ তাতে তাতে যেন চবে পেলাই। কিন্তু তুমি কি জানানে এতিয়া মানুহে কি কৰিব জানা, এই তলত পেলাব ডাষ্টবিনত নেপেলাব চাবাচোন।
নেপেলাই। না মানুহে ঠিকে পেলাব, কিন্তু এই কুকুৰ মেকুৰী বিলাক উঠাই লৈ আহে নহয়। তিয়া ওপৰত হলেতো কুকুৰেতটো আনিব নোৱাৰিব, কিন্তু বান্দৰে আনিব পাৰিব।
উম